অ' হেল্ল'।
শুনিছা?
অ', ভাল লাগিল, তোমাৰ লগত কথা পাতি।
সেইটোৱেই, বাৰু
অ', ঘৰতে আছা? অ', মই ইন্ট'ৰিউত কিজানি মোক
অ', এতিয়া ঘৰতে আছো। এই অলপ আগতে আহিছো। অ', আচ্ছা আচ্ছা, কোনখন কলেজৰ পৰা?
ন', ন', মই অ' কলেজটো কমপ্লিট আহা, চোৱা।
মানে আৰ্কিটেকচাৰ ক'ৰ পৰা কৰি আছে?
অ', মই ড্ৰিম জনক হেল্ল', মই দিনজনৰ অ' অ', মই কৈছো, তুমি কতো ফুৰিব যোৱা নাই? ওলাই যোৱা নাই?
মই, আহিছোহে। চাৰে পাঁচটা বজাত। ৰাতিপুৱাই ওলাই গৈছিলো। সেই নটা মান বজাতে গৈছিলো। ষ্টাৰটটুং মানে তোমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে ন?
অ' হয় এক
তাৰে পৰা তোমাৰ চিধাই কলেজ ত কিবা অলপ কাম আছিলে, চাৰে তাকে মা তি পঠিয়ালে তাতে গ'লো। কৰি মেলি অহাতে
আচ্ছা আচ্ছা আচ্ছা তুমি অ' লাগে ন' তোমালোকৰ ইনটাৰ্শিপ কৰাঁতে হে এক্সাম দিব লাগে নে কি?
নাই এক্জাম দিব নালাগে তোমাৰ ধৰা হেৰি অহ, ক্লাছ কৰাব লাগে আমি।
আচ্ছা অ', হা, হা। ষ্টুডেণ্টক ন'?
অ' তাৰে ৰে ক'ৰ্ডছবোৰ আমাৰ কলেজত চাবমিট কৰিব লাগে আৰু।
আচছা, আচ্ছা তুমি কি ক্লাছ কি শিকালা? ষ্টুডেট কি ক্লাছ কৰালা? কোৱাচোন অলপ।
মই বিশেষ এনেকে অকলে একো ক্লাছ কৰোৱাই নাই মই দিনেই কৰালোঁ তেনেকে অহ, চাব গ'লে মই মোৰ বান্ধৱীজনীৰ লগতে মানে তাইৰ সহযোগী হৈ কেনে গৈছো। সেইটো বেছি
আ, আচ্ছা, আচ্ছা। হা, হা, হা ঠিক
আমি এনে অ তোমাৰ। অ সমাজ বি খন পঢ়াইছিলো আমি।
সমাজ বিজ্ঞান ন অ
হয়।
ঠিকে আছে অ ষ্টুডেন্ট বিলাকক পঢ়াব লাগে ন। উম উম বাকী। ঘৰৰ ভিতৰতে আছা এতিয়া বাহিৰত যোৱা নাই।
বাহিৰত যোৱা নাই ঘৰৰ ভিতৰতে।
অ মই আৰু মো মো মোৰ তাত কিন্তু আকৌ গৰম নহয় ঠাণ্ডাহে লাগি আছে বৰষুণ দি আছে যে সেইকাৰণে মানে ঠাণ্ডাহে লাগি আছিল।
মোৰ আকৌ ৰাতিলেহে লাগিব শুৱা টাইমত
হা হা অ শুৱা টাইমত ঠাণ্ডা লাগে উঠিছে বাৰু ইয়াতেতো গৰম থাকিবই এ জুলাই মাহ পৰিব হলে আৰু জ জুন জুলাইতোতো গৰম বহুত হয়ে ন এইবাৰতো কমেই গৰম নেকি এইবাৰতো কমেই ক'ব গ'লে আগতেতো আগতেতো এনেকুৱা গৰম ন গোটেই গা বোৰ জ্বলি থাকে একদম মানে ফেনৰ বতাহও গৰম গৰম লাগে এনেকুৱা
অ সেইটো সেটো কতো নোৱাৰে এতিয়াও সময় আছে টো যে
আছে আছে হা এ ঠাণ্ডা হেৰি পৰা পৰি আহে না নবে অ সেইটোৱে আৰু ঠাণ্ডাতোতো নৱেম্বৰ মানৰ পৰা মানে অলপ পৰি আহে ন ডিচেম্বৰ মানতোতো খ্ৰীষ্টমাছ আহি যায় ন তেতিয়া টো ঠাণ্ডাটো ধুনীয়াকে পৰি যায় বৰফ পৰা যেন লাগে
ষ্টাৰ্টিং হয় তোমাৰ চেপ পৰাই লাহে লাহে লাহে লাহে শ্ল'ত
লাহে লাহে, হম হম হম হম, এতিয়া বাৰিষাৰ বতৰ ন, এতিয়া অ', এতিয়া বাৰিষাৰ বতৰ ন বৰফ কৰিলে ভাল লাগে আগতেতো কিমান বৰফ পৰিছিল, আজিকালি নপৰা হ'ল ন বৰফ।
বৰফ আহ, তেনেকে নাই আগৰ নিচিনা নাই।
আগৰ নিচনা না আগতে বহুত পৰিছিল, আগতে মানে বৰষুণ দিলে মানে বৰফৰটো পুৰা পৰি ছিল, আজিকালি নপৰে়ই। অ', মই তেতিয়া বৰফ পৰে নহয় মই গৈ ননে বৰফ কেইডাল লৈ পিনে একদম ফ্ৰিজত ভৰাই দিওঁ আৰু সেকেটা। সেইকেইটা মানে বহুত দামী মানে হীৰা এনেকুৱা লাগে সেইকেইটা আধাৰ পুৰা হীৰাত মানে পৰিছে আৰু মানে হীৰা বুটলিব গৈছোঁ, এদিন কি হ'ল গম পোৱা নাই, এদিন বৰফ বুটলি পৰিল এটা বৰফ মাথাতে ডাঙৰ বৰফ এটা, অ'। আৰু বৰফ তুলিব নাযাওঁ। নালাগে মোক বৰফ, চৰফ ফ্ৰীজতে বহুত বৰফ উলাব, কিন্তু উ, কিন্তু ফ্ৰিজ বৰফ আৰু অ', ফ্ৰিজৰ বৰফ আৰু উম, আকাশৰ বৰফ পৰা বৰফটো বহুত ডিফাৰেন্ট মানে-হেৰি আছে ন' বহুত মানে এইটো আছে, পাৰ্থক্য আছে। আ, সেইটোয়েটো কিন্তু ব-বা-আহ ঘ-ঘৰত যোনটো আমাৰ বৰফ হয়, সেইটো বৰফত কালাৰটো অকমানি বেলেগ চাবা আৰু আকাশৰ পৰা বৰফ পৰা বৰফটো গোল, গোল আৰু অলপ হোৱাইট, হোৱাইট হয়, ভাল লাগে কিবা এটা। আৰু যদি তোমাৰ সেইবিলাক বৰফ যদি তাত তোমাৰ যদি হাত চাত পুৰে, জ্বলে তেতিয়া কি কৰিবা জানা? সেই আহ-বা সেইবিলাক বৰফ লগ লগাই দিবাচোন পতককে ভাল হৈ যায়, তাৰসেইটো নেচাৰেল বস্তু ন ত'হ মানে সেইটো পতককে ভাল হৈ যায়।
অ', ঠিক ক'লা এইটো বাৰু বল ভাল কথা এটা ক'লা তুমি।
অহ। সেইকাৰণে মইটো সেনেকাই কৰোঁ, আগতে মানে তেনেকাই কৰোঁ, বৰফবিলাক মানে এইটো হ'লে তেনেকে উঠাই আনো। উঠাই আনি পিনে উঠাই আনি পিনে মানে, উঠাই আনি পিনে মানে হেৰি কৰোঁ। এইটো লগাও ইস্কিনৰ কাৰণেও ভাল, তুমি যদি ইস্কিনত যদি বৰফ লগোৱা ন, তোমাৰ ইস্কিনখন কিমান মানে গৰমত দিনত ন পাৰাপক্ষত বৰফ সানিবা ইস্কিনত বহুত ভাল। দিছা।
বৰ ভাল কথা এটা ক'লাহে বন্ধু তুমি।
অহ-হ' ন মই জানো মানে মই কিছুমান বস্তু ইউজ কৰি থাকো নহয়, সেইকাৰণে মানে মই কিছুমান হেৰি কৰি থাকো। অ' মই মানে জা-জা-জা মানে এইবিলাক মানে যোনবিলাক এ নেচাৰেল বস্তু সেইবিলাক বেছিকে হেৰি কৰো, কিন্তু এইটো মানে এইবোৰ যে হেৰি বস্তু এনেকেই মই উচ' হেৰি নকৰো সেইকাৰণে মানে যিখিনি জানো আৰু কৈছো আৰু।
অ', অ', অ, খুব শুনি খুব ভাল লাগিলে, তোমাৰ
মোৰ ভাল লাগিছে। ধন্যবাদ, ধন্যবাদ আহ। সঁচাকে ধুনিয়া কথা কওঁ নেকি?
অ - অ ইমান ধুনীয়াকে কৈছা।
নহয়, যিখিনি জানো সেইখিনি ক'ব চেষ্টা কৰো আৰু যিখিনি, জানা খিনি কম হয় নে নহয় কোৱা।
হয়।
অ, আমি অ, আমাৰ ইয়াত, আমাৰ ইয়াত বৰষুণ অহা ষ্টাৰ্ট হ'ল আকৌ।
পিছে
এ অ, ইয়াতে বৰষুণ বহুত দিয়ে, বহুত দিয়ে মই য'ত থাকো। হয়, উম তো বৰষুণ বহুত দিয়ে, তহ তুমি পাৰা পক্ষত তিনি চাৰি মাহ মান তোমাৰ ৰেগুলাৰ বৰষুণে দিব মানে। সেইকাৰণে, কেতিয়াবা দুখ লাগে ইমান বৰষুণ দি থাকে ৰ'দতটো নাপাওঁ মানে ডেইলি বৰষুণ দিলেও ভাল নালাগে ন। মাজে সময়ে কেতিয়াবা বৰষুণ দিলে ভা ভাল লাগে, এতিয়া যদি ডেইলিকে বৰষুণ দি থাকে তেতিয়া মানে বহুত বেয়া লাগে মানে। সদায় সদায় বৰষুণ দি থাকিলে ৰ'দটোও লাগে ন কাপোৰ চাপোৰ বিলাক ৰ'দত দিবলৈ কিবা কিবি, বেছি বৰষুণ দি থাকিলেও মানে বেমাৰী, বেমাৰী টাইপৰ লাগে নিজকে। অ', ভাল নালাগে ন'। সেমকা সেমেক কা লাগি থাকে ঘৰ-বাৰি মোৰো মানে বহুত লেতেৰা লেতেৰা লাগি থাকে আৰু আৰু আৰু বিশেষ ক'তো যাব চাব নাপাও যিমান পাৰা ঘৰৰ ভিতৰত সোমাই থাকা। উম।
সেইটোৱেই সেইটোৱেই।
পিছে ব-ব আজ অ এ-এই আজ মোৰ পিছে মোৰ‌ আজি মোৰ এইটো হেৰিত প্ৰথমবাৰ দেই।
অ! ভাল লাগিলে তোমাৰ লগত কথা পাতি দেই।
মানে এইটো বস্তুৰ বিষয়ে গম পোৱা নাছিলো ন মোৰো ভালে লা গিছে তো আজি ফাচ চেষ্টা কৰি চাইছ ছু আৰু।
সেইটোৱে।
দিন স থাগে ন
নাই নাই মোৰো বেছি দিন হোৱা নাই। আজি কিছু আজি কিছুদিন আগতে আমি কথা পাত
আচ্ছা আচ্ছা মই আজি প্ৰথমবাৰ তোমাৰ ভন আছে নেকি? ভন্টি আছে, অ' দাদাও আছে।
অ'। নাই নাই নাই, মোৰ ভন্টিৰ কথা সুধিছা?
মানে ঘৰ পৰিয়ালত?
অ' নাই নাই নাই মোৰ ভণ্টি নাই। দাদা অকল।
দাদা, তুমি, মা-দেউতা ন।
হয়, উম উম।
ঠিকে আছে, এনেকুৱা ফেমেলিয়ে ভাল লাগে আৰু।
সেইটোৱে, আৰু ভগৱানৰ কৃপাত সেইটোৱে, সেইটোৱে।
ভাল লাগে। কিন্তু, আহ আমাৰতো জইণ্ট ফেমিলি ন, জইণ্ট ফেমেলিৰ মাজত থাকিও বহুত ভাল লাগে। হেল্ল'!
জইণ্ট ফেমিলিৰ মাজত থকা এটা মানে সুখটো সুকীয়া। সেইটোৰ অলপ সুখ বেলেগ জইন ফেমিলিত থকাৰ সুখটোৱে বেলেগ।
উম। অ' বহুত বেলেগ ভাল লাগে থাকি পিনে। মানে হেনেকুৱা ভাল লাগে চব লগত। মানুহ বিলাক থাকে। চব চবৰে মৰম পোৱা যায়। আৰু ব্যৱহাৰ পোৱা যায় চবৰে লগত ভাল লাগে ন? চব ভাল ভাল কথা শিকি।। দিব পাৰো।
উ, উম, হুম ঠিক আছে।
হয় দিয়া। উম সেইটোয়ে আৰু ভাল লাগে। ঘৰৰ মানুহৰ লগত মিলি মানে ফেমিলি বুলি কয়। ঘৰৰ মানুহৰ লগত থাকিয়ে কিবা বেলেগ এটা ভাল লাগে। এতিয়া যদি তুমি দূৰত থাকা।। কা ঘৰৰ মানুহ থাকে কিমান মনত পৰি থাকে। হয় নে নহয়? আম মই আম খাই ভাল পাওঁ। কিন্তু মই আজিকালি আম হজম নহয়। মই মানে খাব নোৱাৰো বমি হৈ যায়। তুমি ভাল পোৱা? হেল্ল' হেল্ল' হেল্ল', হেল্ল',
সেইটোৱে সেইটোৱে
শুনিছানে অ চাগে নেটৰ্ৱকৰ অলপ প্ৰব্লেম হৈ আছে নেকি? নেটৱৰ্কৰ অসুবিধা হৈ আছে। হেল্ল' হেল্ল'।
আহ
হেল্ল' শুনিছা, শুনিছা
কাম। তুমি খাও অলপ মই খাও আমটো। আমটো খাও মই।
আম মই আ আম অ মই মানে আম খাইছিলো কিন্তু এতিয়া আমটো নেখাও। আমটো খালে মানে মোৰ বমি।। হৈ যায় মই মানে হজম কৰিব নোৱাৰোঁ। হেল্ল'।
শুনিছো শুনি আছোঁ মই।
অ' অ 'মইও শুনি আছোঁ। মানে মই শুনা পাই আছোঁ। শুনিছোঁ মই শুনিছোঁ মানে মই আমটো খাইছিলো। কিন্তু এতিয়া নাখাওঁ এৰি দিম। এ আমটো মানে মই হ হজম কৰিব নোৱাৰোঁ।
হয় অহ।
মে এক
বুজিলো বাৰু তোমাক।
মেকুৰী ভাল পোৱা মেকুৰী
মেকুৰিহি
উও
হা, হ, হা একচেলি আচলতে মইতো ধৰা
কোৱা, কি কৈছা?
মই আকৌ আমাৰ, আমাৰ কুকুৰবোৰ হে লাভাৰ।
অ', তোমালোকৰ কুকুৰো আছে।
আছে এটা ধৰা অ', আমাৰ যিটো আমাৰ ভাৰত তীয় যিটো কু
হা।
সেইটোৱে আছে, সি মোক ঘূৰি ঘূৰি চাই আছ
আচ্ছা, আচ্ছা ভাল লাগে ন' মোৰ জীৱ-জন্তু চবকে ভাল লাগে, অকল মেক কুৰী বুলি নহয় জীৱ-জন্তু চব ভাল লাগে। তুমি যদি জীৱ-জন্তুক মৰম কৰিব জানিবা নহয় তোমাক আৰু ম মানে আৰু একো হেৰি নকৰে তুমি জীৱ-জন্তুৱে বেছি ভাল, মানুহতকে আজিকালি জীৱ জন্তুৱে ৱাফাদাৰ মানুহে খাই তোমাৰ খাই পিনে তোমাৰ হেৰি কৰিব। কিন্তু জীৱ জন্তুই ন তোমাক কেতিয়াও মানে হেৰি নকৰে বেয়া নকৰে তোমাৰ লগত সদায় তুমি ভাল বিচাৰিব, জন্তু পুহিবা, বুজিছা।
সেইটোৱে। ময়ো সেইটোৱে কওঁ, ময়ো সেইট টোৱে অ'।